কি কৰিছ?
এই কিনো কৰিম হয়, এনেই ঘৰতে খাই খায় বৈ শুই উঠি এতিয়া লাহেকে মুখ হাত ধুই চাহ তাহ খালোঁ। চাহ তাহ খাই মেলি এতিয়া এনেই বহি আছো, মোবাইল লৈ।
উম।
উম।
তুমি কি কৰিছা?
মই এনেই, কি কৰিম নো আৰু ঐ।
উম।
শুই উঠিলোঁ, উঠাৰ পিছত বাগান ফালে গ'লোঁ অলপ চালোঁগে চাহ-তাহ ছিঙিবলে হৈছেনে নাই হোৱা নে, চাহ-তাহ চিঙি আহি আৰু দেখি চাই মেলি অলপ চিঙিবলৈ হৈছেগে মানে এতিয়া পাতৰ দামটোও চলি আছেতো, মানে বাগানখন অলপ ভালকে চাবলগীয়া হয়।
অ'।
ডাঙৰ বাগান নহয় বাৰু এনেই সৰু। মুঠতে চলি থাকিব পৰাকে হয় আৰু কিন্তু।
অ'-অ'।
ত' এনেই চাবলৈ গ'লো, আহি
অ'।
এই গাখীৰ এগিলাচ খাওঁ বুলি লৈছোঁ আৰু ইয়াতে সেই মনত পৰিলে তোমালে ফোন এটা কৰিলো।
এ তোমালোকৰ গৰু আছিল নেকি ঘৰত, জাৰ্চি গৰু?
গৰু আছে দেই জাৰ্চি গৰু নহয় এনেই নৰ্মেল গৰুৱে আছে বাৰু। অ'। তিনি-তিনিজনী মান আছে পুৰা ধুনীয়াকে গাখীৰ খীৰাই মায়ে।
অ'।
উম, বঢ়ীয়াকে এক গিলাছ খাই দিম।
উম।
সেইফালে নাই নেকি গৰু, ছাগলী, হাঁহ, কুকুৰা, পাৰ?
আছে-আছে।
উম।
উম
তাকে গাঁৱত থকা মানুহ এইবিলাক থাকিবই লাগিব হয় নাই?
হয়-হয় বাকি, অ
কি কিবা ক'ব লৈছিলা?
হয়-হয় এই মানে গৰু আছা বুলি কলে এতিয়া এই গৰুৰে হাল বোৱা হয় নে পথাৰত? বা ট্ৰেক্টৰ হাল বোৱা হয় আজিকালি মানে আজিকালিতো গৰু হাল বোৱা একেবাৰে দেখি পোৱাও নাযায়।
উম, সেইটোতো হয় কিন্তু মানে মই তেনেকে প্ৰথম দুইচাহ মান মানে ট্ৰেক্টৰে বাও বুইছা নাই? নহলে অকণমান প্ৰব্লেম হৈ যায় মানে ভাল মাটিবিলাক বহুত টাইট থাকেতো।
অ
উম তাৰপিছত গৰুৱে একচাহ বাই মেলি তেনেকে মাটিখিনি গেলি যায়তো গৰুৰে বালে
উ
শুনিছা?
তাক হয় নেকি, শুনিছো
অ, মানে
আহ উম
উম তেনেকে গৰুৱে বাই মেলি একেবাৰে ৰুই দিওঁ আৰু। আজি কালি অ আজি কালি তেনেকে বহুত কম মানুহে গৰুৱে কম মানে দেখিবলৈ ন নোপোৱাই আৰু আজি কালি।
অ
উম, সেই দুই এঘৰে কবাত গাওঁখনত কৰে আৰু গৰুৱে লাষ্ট।
অ
তোমালোকৰ
বাকী
অ আমাৰ ট্ৰেক্টৰটো আছে কিন্তু আমিও সেই বেলেগৰ ট্ৰেক্ট ৰ দিয়ে হাল বোৱাও বা আমি মানে অলপ কণ্ডিশ্যনটো ভাল হৈ থকা নাই মানে বয়স হ'লগে যে চাৰি পাঁচ বছৰ হ'লগে।
বনাই লবলে
অ নিজৰ ট্ৰেক্টৰ খনে মানে পথাৰত যোৱা নাই।
উম উ বনাই ল'ব লাগে আক পইচা কমাব লাগে কম আজিকালি ট্ৰেক্টৰো ট্ৰেক্টৰ যিমান গাঁৱত আহিলেও মানে যেতিয়া সময়ত নেপোৱা মানে বুইছা নাই?
উম, উম
অ সময়ত যেতিয়া ট্ৰেক্টৰে হাল বাব লাগে তেতিয়া নোপোৱা।
হয়-হয় নতুনকে এখন ল'ব লাগিব যেন পাইছো।
ল'ব লাগে একদম বহুত লাভ হ'ল দেই লাভ হয় দেই।
উম
সেইদিনাখনে একদম বহুত বহুত হাল বাই মেলি তাৰপিছত অ ল'বা ল'বা ভালকে এখন ল'বা। পুৰণাখন মোক দি দিবা মই গোবৰ তানিম।
অঁ' হ'ব আক লৈ যাবা।
অঁ' খেতি কৰোঁতো, আমাৰ একদম এনেকৈ কি বুলি কয় হেৰি- শাকৰ খেতি কৰোনাই এই চাপৰিত বহুত- পাঁচ বিঘা ছয় বিঘা তেনেকে পুৰা কবিকে লগাই দিওঁ, দহ বিশ বিঘা মানে সৰিয়হ লগাই দিওঁ।
উমঁ।
অঁহ' তাৰপিছত সেইয়ে। মোকে দিলি বা মই গোবৰ-চোবৰ আনিবলৈ, সাৰ চাৰ বিলাক আনিবলৈ বা- মই গাঁৱৰ পৰা চাপৰিৰ পৰা- এ টাউনলে মাল বিলাক উলিয়াই দিবলৈ অলপ সুবিধা হ'ব তাৰমানে মোক দি দিবা।
উমঁ' বাকি উমঁ' চাহপাত বিলাক মানে চিঙাৰ পিছত দিবগে লাগে নে গাড়ী আহে নিবলৈ?
অঁ' গাড়ী আহে গাড়ী আহে, ক'তনো এইবিলাক। অঁ। যদি আমি ধৰ আমি যদি এগ্ৰিমেন্ট দিওঁ গাড়ী আহে বাট যদি- কেছ পে'মেণ্ট দিওঁ তেতিয়া হ'লে ওচৰতে দোকান আছে তাতে দি দিব লাগে আৰু।
অঁ।
এই আজিকালি চাহপাতৰ কেজি কিমান মানে দাম বিলাক কেনেকে চলি আছে মাৰ্কেটত?
মাৰ্কেটত মই- এতিয়া ইমান খবৰ লোৱা নাই বাৰু, বাকী মই এসপ্তাহ মান আগত- খবৰ এটা লৈছিলোঁ। মানে- কিমেণ্ দিয়া হৈ থাকে তো প্ৰায় সেইকাৰণে মই খবৰ বিলাক নলওঁ তাৰমানে, কেছ পেমেণ্ট দিলেহে খবৰ বিলাক পাই যায়। ত' এই এসপ্তাহমান আগত পঁচিশ ছাব্বিশ টকা কিবা এটা তেনেকে হৈ আছে বুলি শুনিছিলোঁ। আছে নে চাহপাত তোমালোকৰ আছে ন'?
এ আমাৰ বেছি বুলি ক'লে তেনেকে- নাই, অলপমান- অলপমান মানে সেই ঘৰতে চলি খাই থাকিব পৰাকে আছে আৰু।
তাকে তাকে, ভালকে দৰব পাতি দি, অঁ'।
অঁ' বাগান থাকিলো আজিকালি কি হয় মানে পাত চিঙা মানুহ নেপাওঁ মানে বহুত কষ্ট। আমাৰ ফালে সেই আদিবাসী আদিবাসী মানে কি ক'ম মানে লেবাৰ মানুহ বিলাক মানে বহুত কম।
উমঁ।
মানে ঘৰৰ পাতকেইজোপা ছিঙিবৰ কাৰণে মানে মানুহ বিচাৰি নেপাওঁ। বিচাৰ মানে আজিকালি এনেকুৱা চিষ্টেম- হৈ গৈছে মানে আজিকালি হাজিৰা বুলি তেনেকে নলয়। তুমি কি কৰিব লাগিব- তোমালোকৰ এদিন পাত ছিঙিব আহিলে তুমি সিহঁতৰ এদিন পাত ছিঙিব যাব লাগিব। ঠিক তেনেদৰে মানে- কাম মানে চলি আছে, হাজিৰা বুলিকে নলয়। আজিকালি মানুহ বিলাক বহুত মানে কি হৈছে টেঙৰ হৈছে। কাৰণ গম পাই চবে যে হাজিৰা কৰা মানুহ বহুত কম। লাহে লাহে দিন বিলাক সলনি হৈছে, সময়বোৰ পাৰ হৈছে। মানে উন্নতি উন্নতি হৈ মানে মানুহ বিলাকে সেই হ'ল- হাজিৰা কাম কৰিবলৈ এৰি দিছে মানে। উম বেল চবে বেলেগ বেলেগ বিজনেছ কৰিছে বা কোনোবাই কিবা কৰিছে।
উম উন্নতি হৈছে মানুহ বিলাকৰ ন।
হয় হয়।
উম আমাৰ ফালো একেই হেন্দাহি চিষ্টেমতে কাম কৰা হয় বেছিভাগে।
অহ
অ', মানে মানুহবোৰৰ এনেকুৱা গাঁৱৰ যে আমাৰ ফালে মানে নিজৰ ঘৰৰ মানুহ দুই তিনটাহে চিঙি পালে অকমান বাগানখন অকমান ডাঙৰ হৈ যায়। আৰু বহুত বাহিৰৰ পৰা নিজৰ ঘৰতে কি বুলি কয় লেবাৰ আনি পিনি থবলেও মানে অলপ কম হৈ যায় বাগানখন।
উম।
মুঠতে এনেকে চলিগৈ খাই দিব পাৰে আও
উম।
সাধাৰণ জীৱন যাপন কৰিব পাৰে গাঁৱত তেনেকেই গাঁৱ আৰু বেছি গাঁৱত থাকিলে সিমান হ'লেও টেনচন নাই বাৰু শাক পাতৰ তেনেকে একো ইমান টেনচন নাই ন। টাউনত থকা নিচিনা নহয়।
হয়।
শাক। পাতবিলাক মানে ধৰ কিছুমান খেতি ঘৰতে কৰিব পৰা যায় জলকীয়া বা ধৰ লাও জিকা বা এই
এভিৰিথিং এভিৰিথিং মানে এভিৰি থিং বুলিয়ে ক'ব পাৰি নিমখটো বাতি বাকী চব কৰিব পাৰিয়ে।
উম।
এ হে
মানে গাঁৱতটো কৰিব পৰা যায় তেনেকে নিজৰ চবৰে সৰুকে হ'লেও মাটিডোখৰ থা কে খেতি কৰিব পৰাকে বাৰু কিন্তু টাউনতো সেইটো সম্ভৱ নহয় ন। টাউনত অ', নিজৰ ঘৰটো মানে ঘৰটো আৰু ঘৰ টোৱে থাকিব বেলেগকেতো আকৌ ইমান তেনেক কে খেতি কৰিব পৰাকে মাটি নাথাকে। অ মাটি থাকিলেও তেনেকে মাটিব বিলাক মানে সাৰ নাই ইয়াত মানে সাৰ দি মেলি খেতি কৰাটো মানে সম্ভৱ নহয় মানে।
সেইটোৱে
উম।
মাটিডোখৰে নিজে নিজে সাৰ হবই লাগিব হয় নাই?
অলপ মানে সিমানো তেনেকে নহয় অলপ সাৰ চাৰো দিবই লাগিব কিন্তু মানে নিজৰ এটা উৰ্বৰতা নে কি থাকে মাটো মাটিৰ অলপ অলপটো থাকিবই লাগিব কাৰণ একেবাৰে নহ'লেতো তাত যিটো ৰাসায়নিকে বা জৈৱিকে হওঁক যি সাৰ প্ৰয়োগ কৰি মানে ইমানো ভাল কৰিব পৰা নাযায়। কাৰণ মাটোৰ মাটি নিজৰ গুণাগুণটো থাকিবই লাগিব অলপ।
এ আজিকালি আকৌ টাউনত গোটেই চবজি বিলাক চাবাচোন তুমি। কেনেকুৱা দৰৱ পাতি দি মেলি
ত সেইবিলাক সেইবিলাকতো আমাৰ ইয়াৰ লোকেলটো নহয় ন বাহিৰৰ পৰা আহে দৰব পাতি দি মেলি মইতো আকৌ কালি, পৰহী নিউজত শুনিছো যে- কৈছে যে এই পটল বিলাক বোলে কালাৰিং কৰি কিনি আনে বোলে।
মইও পাইছো, এতিয়া প্লাষ্টিকৰ চাউল, প্লাষ্টিকৰ কবি- এভিৰিথিং মানে আজিকালি প্লাষ্টিকৰে হ'বলৈ গৈ আছে, হৈয়ে আছে আৰু মানুহে এইবিলাকে খাই আছে। এইবিলাকৰ পৰা মানে আজিকালি - বেছিভাগ বেমাৰ এইবিলাকৰ পৰাই খোৱা-বোৱাৰ পৰাই হৈছে তুমি জানানে।
খোৱা-বোৱা, হয়-হয়-হয়। খোৱা-বোৱাৰ পৰা হৈছে মানে যিবিলাক চব্জি বজাৰত পোৱা যায় সেইবিলাক- তুমি বজাৰত আনোতে ঠিকেই থাকিব, বজাৰৰ পৰা ঘৰত- পোৱাৰ লগে-লগে এদিনটো নাযায় পিছদিনাখন মানে সেইটো লেৰেলি-পিছিলি যায় মানে। তা'তে গ'ম পোৱা যায় কিমান সাৰ প্ৰয়োগ কৰিছে, দৰৱ প্ৰয়োগ কৰিছে, কিমান কি প্ৰয়োগ কৰিছে মানে, কিন্তু গাৱত- গাঁৱৰ যিটো চব্জি যিটো মানে পূৰ্ণ- অৰ্গেনিক মানে। অৰ্গেনিক নহয়, যৌ মানে জৈৱিক মানে ৰাসায়নিক সাৰ প্ৰয়োগ কৰা- নহয় মানে, কিন্তু সেইটো চব্জিত- ধৰ' বজাৰৰ পৰা চব্জি যদি গধূলি আনো গে ৰাতিপুৱা নাপায় গৈ, ৰাতিপুৱা পোৱা লগে- বেয়া হৈ যায় মানে, কিন্তু ঘৰৰ চব্জি যিটো- জৈৱিক সাৰ পয়ন্তি মানে খেতি কৰা হয় সেইটো- ৰাতি নিলে মানে ক'ম-চেক'ম মানে আৰু এক দুইদিন লৈকে প্ৰায়াই সতেজে হয় থাকে।
উম।
উম।
আমাৰ ফালে হেৰী এইবিলাক কচু- ঢেকীয়া ওচৰতে হাবি এখন আছেতো, এ' একদম বঢ়িয়াকে কচু, - ঢেকীয়া, টিকনি বুৰা- ইত্যাদি। হাবিত পোৱা বস্তু চব পাই কেঁকুৰা, মাছ, কাছ- মানে, অঁ', এনেকুৱা নালাগে মানে টাউনত নগ'লেও হয়।
উম।
অঁ', খালী অকণমান ধৰ' হাবিত- সোমাই গৈ অলপমান কষ্ট কৰিব লাগে আৰু।
উমঁ', এই হ হয়-হয়, জংঘলত মানে কি চব্জিবিলাক মানে বহুত দিন খোৱা নাই খাবলৈ কিন্তু মই ভাল- পাওঁ দেই। এই উম' মানে যিটো কচু থাকে, কচু এইটো তোমাৰ- অ', তেলি কচু নে কি বুলি কয় এটা- আছে সেইটো খাই ভাল লাগে, তাৰ পৰা এটা আছে আপোনাৰ চেংমৰা- চেংমৰা খাই বহুত ভাল পাওঁ মানে, তেনেকে কিন্তু- আজিকালি মানে সেইবিলাক জংঘলত মানে গ'লে পোৱা নাযায় মানে ইমানেই বেপাৰী সোমায় গৈছে। গোটেই মানে বেপাৰী বিলাকে উমঁ, জংঘলত মানে গৈ-গৈ-গৈ-গৈ চব্জি মবিলাক আনি গোটে- মানে আজিকালি বজাৰতে পোৱা যায় মানে, তুমি হাবিত মানে জংঘলত গ'লে মানে- তেনেকৈ চব্জি বিচাৰি পোৱা নাযায়।
তাকে। হেৰি কি কয়, আহিবা এদিন তোমাক চব্জি-তবজি মই অলপ বিচাৰি দিম, এতিয়া ৰাখো সেনেকে ন'।
অঁ', -অঁ', -অঁ', -।
অ অ।